এ, আছ আছো দিয়া।
অ', কি কৰি আছা?
তাকে এ, আছো বোলো। গৰম ইমান, তাকে হেৰি বহি আছো, হা অ', খালো, খালো।
অ', এ ময়ো আহি পাইছোহে, এফালে ওলাই গৈছিলো। তাকে আহি পাইছো। অ', মাজতে ফুৰিব গৈছিলা যে। ক'ত গৈছিলা? ফটোবলাক দেখিছো ইমান ভাল লাগিছে। মাজুলী গৈছিলা, হেৰি অ', গাড়ী এনে ভাড়া লৈ গৈছ
ভাড়া কৰি লৈ গৈছো, ভাড়া কৰি, ভাড়া কৰিয়ে লৈ গৈছো, মানে নিজৰ হ'লে দাদাৰ কষ্ট হ'ল হয় যে। তাৰপিছত ভাড়া মানে হেৰি ডাই, ডাইভৰ জন ভাড়ালে লৈ গৈছোঁ।
অ', অ', গাড়ীখন তোমালোকৰ নিজৰ খনে, সেনেকে গৈছা আৰু, অ', মাজুলীত কি কি চা চালা পিছে?
গোটেই সত্ৰখিনি চালোঁ।
লা ন', অ', ভালেই কৰিলা দিয়া, অ'।
তাৰপিছত, এতিয়া আকৌ মাজুলী সত্ৰ খনেই মানে হেৰি, এই মাজুলী যে এটা নদীত দ্বীপহে আৰু, দ্বীপটোৰ ওপৰতৰহে আছে আৰু, সেইটো কাৰণে তাৰমানে আৰু সত্ৰখন আ আকৌ এইফালে কলিয়াপানী বুলি কয় এটা, কলিয়াপানী বুলি কয় এটা জেগা টা সেইখিনিলে মানে আকৌ নতুনকৈ স্থাপন
অ অ ভালেই কৰিলা দিয়া অ তুমি আকৌ আমাক কৈছিলা যোৱা কথা সেই সিখিনি সময়ত আকৌ ইমান ভেজাল পৰি গ'ল, জানানে সেইটো কাৰণে যাবই নোৱাৰিলো। জানাই নহয় আৰু ঘৰত হয় কিমানো অসুবিধা ওলায় এইটো টো সেইটো কাৰণে যাব লৈছা,
সেই কলিয়া পানী চালো তাৰপিছত, অ আহা ভাৰতে সোমাই গোতেই
অ' কাজিৰঙাও চাই আহিছা তোমালোকে, মানে এক গুলিত দুই চিকাৰ কৰি আহিলাগৈ আৰু ন
মইনা পুৰিয়া ঢেকীয়াখোৱা
একেবাৰে চাই আহিছা ঢেকীয়াখোৱা নামঘৰটো বোলে বহুত ধুনীয়া ন দেখিবলৈ, অ বহুত ধুনীয়া বোলে মায়ে কৈছে ঢেকীয়া ফুলে তা আছে নেকি বাৰু তাত?
আছে, এপাহ নহয়। তিনি চাৰি, তিনিপাহ আছে।
আছে ন? অহ, মায়ে মোক কৈছে। আমাৰ মায়ো বোলে গৈছিলে যে মাজতে। আৰু তেতিয়া মোক কৈছে তাত তে আৰু ঢেঁকীয়া ফুলৰ ফুল আছে, মানে তাতেই মানে প্ৰথম দেখা পোৱা গৈছে আৰু। ঢেঁকীয়া ফুলটো কেনেকুৱা হয়নে? এনেইতো দেখা পোৱাই নাযায় ন ঢেকীয়া ফুলটো? অহ। হয় দিয়া, তাত মানে সেইটো কাৰণে মানে, ৱা, হেৰি কৰ নাম টো দিলে নেকি ন ঢেঁক? ঢেকীয়া ফুল থাকাৰ কাৰণেই দিলে নেকি? অহ, ঢেকীয়াখোৱা নামঘৰ কৰিলে, এনে আঠখেলীয়া নামঘৰ গৈছ চানে আঠটা খেল হৈ পেলাই যে পাতে? অহ, মই মানে মাজতে গৈছ মই মাজতে গৈছিলোঁ বুজিছা, ইমান ডাঙৰকে তোমাৰ মানে আঠটা খেল হৈ পেলাই হয় নহয়। ই বহুত ডাঙৰকে নাম হয়, গম পাইছা? বহুত ধুনীয়া মানে জেগাখিনি এইবাৰ গ'লে কিন্তু তাত সোমাবা বুজিছা বহুত ধুনীয়া হয় মানে জেগা।
আমাৰ সময় নিমিলিলগে মানে ড্ৰাইভৰজনৰ অকমান অসুবিধা হল যে সেইকাৰণে গুচি আহিব লগা হ'ল।
তো, গৈছা ন আগত। তাৰ পৰা আহি এ চব। চাই আহিছা।
অগ্নিনাভত গ'লো, অগ্নিনাভ মন্দিৰলৈ গ গ'লো তাৰ পিছত তোমাৰ শিৱসাগৰ চালো।
অ' ভালে কৰিলা।
গোটেইখিনি মানে
একেবাৰে মানে চব কৰি আহিছা। অ তিনচুকীয়াও গৈছা, মইও গৈছো তাত বাৰু তিনচুকীয়া। অঁ। অ' মাজত। ত ভাল লাগে টিলিঙা মন্দিৰটোত টিলিঙা বান্ধিব লাগে বোলে? অঁ। এতিয়াও বোলে টিলিঙা বান্ধাত বোলে মান্যতা আছে। বোলে তোমাৰ বোলে যদি মানে স - হেৰিটো পূৰ হয় পোনটো পূৰ হয়। টিলিঙা এটা বোলে খুলি থৈ আহিবগৈ লাগে।
অ-অ এই সূতা এডালো বান্ধে নহয় তাত।
সূতাও বান্ধে এইয়া যে যে সেই প সেই কি কয়া যে আছে সূতা কেইটা যে আছে যে। ডাঙৰ ডাঙৰ, তাত ঘূৰি ঘূৰি সুতা বন্ধে হয়? মই যাওঁতেও তেনেকুৱাই কৰিছিলে। তাত গৈছিলো। শিৱ হৈত তেতিয়া মানে শিৱসাগৰো চাই আহিছিলো আমি আমিও আৰু একেবাৰতে তাকে গাঁৱৰ গোটেই মানুহবিলাক গৈছিলোঁ একেলগে আমি বুজছা একেখন গাড়ীতে মানে। বাছ গাড়ীত, সেই গোটেই খিনি বহুত ভাল লাগিছিলে গৈ পেলায়। অ' ভালো লাগে তেনেকৈ গ'লে মানে কি গোটেইখিনি যেতিয়া একেলগে যাওঁ তেতিয়া বেছি ধুনীয়া লাগে। হয় গোটেইখিনি মানুহে, একেলগে গৈছিলো আৰু
তাকে এতিয়া মানে হেৰি এ দেওপানী থাকি গ'ল
অ দেওপানী মন্দিৰ থাকি গ'ল নেকি আমি তাতো গৈছিলো নহয় দেওপানী মন্দিৰ অ বেলেগ এদিন গ'লো অ আমি এদিন বেলেগ এদিন গলো তাৰ ৰাস্তাটো অলপ বেলেগ হৈ যায়।
আমাৰ পাঁচ দিন হ'ল নহয় পাঁচ দিন হ'ল
দিন হ'ল নহ'লে,
পাঁচ দিন হ'ল তোমাৰ তিলিঙা মন্দিৰলৈ যাওঁতে এদিন,
এদিন লাগেই অ এদিন লাগেই তাত তোমাৰ অ' তাৰ পৰা আকৌ তুমি আহি পেলাই তুমি শিৱসাগৰত এদিন চাব লাগিবই হয় কাৰণ শিৱসাগৰতৰত বহুত খিনি বস্তু আছে ন একেলগে খাবলৈ, সেইটো কাৰণে ভালে কৰিলা। দিয়া গৈ আহিলা। গৰম পৰিছিলনে সেইখিনি সময়ত?
গৰম আমি যাওঁতে তেতিয়া ইমান গৰম নাই অ', গৰম ইমান নাই আমি হেৰিত গৈছিলো অ', আমি এপ্ৰিলৰ প্ৰথমতে গ'লো নহয়।
সেইটো কাৰণে এতিয়া ইমান গৰম কোনো যাবই নোৱাৰিব এই এইটো টাইমত মানে আৰু।
অ'।
ইমান গৰম পৰিছে এতিয়া। আৰু হয় দিয়া গৰমত ক'তো যাব নোৱাৰা অ', এতিয়া মানে গ'লে তুমি ঠাণ্ডা জেগাত হে যাব
এতিয়া ঠাণ্ডা যে, এতিয়া অৰুণাচল যাব পাৰিবা টাৱাং চাবলে।
টাৱাঙত বহুত টাৱাঙতটো মাজতে ইমান ধুনীয়া বৰফ ভয় আছে দেখিছা। কিছুমানে ফটো দি আছে নহয় ইমান ধুনীয়া হৈ আছে টাৱাং খন বৰফ বৰফ ভাল লাগে ন' অ', শ্বিলঙত মানে কি হয় জানানে? এইটোত টাইমত মই বহুত সৰু। কোন হয়? শ্বিলঙত তুমি এ এই সময়তো অ' এই সময়ত যদি তুমি যোৱা মানে শ্বিলঙত তুমি মানে বৰষুণ পাবাই আৰু তুমি মানে তিতি তিতি চাব লাগিব এনেকুৱ কোৱা হয়। শ্বিলঙত আৰু গৈচি আছিলো নহয় আমি শ্বিলং যোৱা বছৰ যোৱা বছৰ যাওঁতে তোমাৰ সেয়া মই মানে ধৰি লোৱা আগষ্ট মানত গৈছিলোঁ নহয়। বহুত বৰষুণ তুমি মানে অ' অলপ টাইমেই মানে চাবগৈ নোৱাৰা অঁ বহুত বৰষুণ আৰু আমি যোৱা হেই জেগাত মানে শ্বিলঙৰ পৰা বহুতখিনি সোমাব লাগে। তোমাৰ, সেইটো কাৰণে মানে বহুত টাইমো লাগিলে আৰু হেৰি হৈছে বৰষুণ মানে পাইছোঁ, নাই নাই। চেৰাপুঞ্জী নাই যোৱা আমি, আমি চেৰাপুঞ্জী নাচালো গৈ মানে আৰু কেইটামান প্লেচ ওলাই
আ অ, নতুন নতুনকে দাউকি গৈছিলো এই চাফা যে গাঁওখন মাউলিংগম।
অ' সেই মানে কি হয় জানানে বৰফ বৰষুণৰ দিনত তোমাৰ বৰষুণ বেছি। বেছি হয় যে, দাউকি ৰাস্তাটো তোমাৰ পিছ ফল বেছি। কি হয়, হেতু কাৰনে মানে তুমি, ঠাণ কি হয়, অ', অ' সেইটো টাইমত তুমি মানে যাব নোৱাৰা।
উম, উম দাৰ্জিলিং যাব পাৰা নহয়।
আৰু এটা জেগা, আছে তুমি শ্বিলঙত গ'লে যাবাচোন, মাৰখাম ভেলী বুলি কয়। ইমান ধুনীয়া নহয়। তোমাৰ মানে, চাবলৈ জেগা খিনি আমি সেই জেগা টো, টো, গৈছো।
অ', তোমালোকে তালৈ গলা ন।
তালৈ, গ'লো।
অ', মই ভাবিছোঁ। এইটো জেগা তাক তাকে, বোলো এইটো জেগা সিহঁতে ক'ত পালে। আমি যাওঁতে এই নেদেই খিলো দেখোন, অ',
এই জেগাটো মানে তোমৰ বেলেগ ঠাইৰ নিচিনা লাগে গম পাইছ চা, মানে এতিয়া নহয় শ্বিলঙত, তোমাৰ মানে কি হয়, শ্বিলঙত তুমি এইখিনিহে বস্তু আছে বুলি তুমি নহয়। নেক্সট বছৰলৈ মানে তোমাৰ বহুত খিনি আৰু ওলাই যায়। অ বহুত ওলাই যায় আৰু মানে, টাইম মানে সময় সময় কি হৈছে জেগাবিলাক বাঢ়ি বাঢ়ি গৈ আছে। কমি যোৱা নাই মানে, নতুন নতুন জেগাবিলাক মানে পাই আছে বহুতে, গৈ আছে যে দিয়া হয়। চিনাকি কৰি আছ তেনেকে আমাৰ যাব বলৈ মন গৈ আছে ন সেইটো কাৰণে। বহুত আৰু ধুনীয়া অ শ্বিলঙতে সেইটো জেগা, অ শ্বিলঙৰে সেইটো জেগা ইমান ধুন ধুনীয়া। আৰু সেয়া জুৰি গিটা এতিয়াও ইমান ধুনীয়া
চছেভেন ষ্টাৰ ফাইভ ষ্টাৰ চাল নে নাই?
অ সেইয়া তাত চাইছো, তাতো আগতে এয়াও গৈছিলো নহয় আমি, অ চাইছো অ'। এয়া যে হেৰি পৰা সাত টা জেগাৰ পৰা যে পানীতো বৈ থাকে অ' তাত গৈছো আগতে গৈছো। সেইটো তোমাৰ কি হয় জানা? চেৰাপঞ্জীলৈ যেতিয়া যোৱা তাত মানে সেইখিনি বস্তু চাবলৈ ভাল তোমাৰ ধৰি ল অ'। কিন্তু মানে আমি মানে বেলেগ চাইডে গুচি গলো যে সেইটো কাৰণে মানে সেইখিনি চাই আহিলো। আকৌ কেইদিনমান পিছতে আমি নৱেম্বৰতো গৈছিলোঁ নহয় তেতিয়া আমি লাইট ল'ম এনেকৈ চাইছোঁ কিন্তু নৱেম্বৰত যাবলৈ ভাল কি জানানে ঠাণ্ডাতো হয়। কিন্তু ধমাৰ বৰষুণ নহয়। কিন্তু সেইকেই দিনত।
অঁ, অঁ নৱেম্বৰ হেৰি অ হেৰি যে এলিফেণ্ট ফলচটো বোলে হেৰি দিনত ঠাণ্ডা দিনত। শুকাই যায় হয়নে?
অ সেইটো দিনত বোলে পানীতটো কম থাকে বুলি শুনিছো মইো। একে নাথাকে বুলি কৈছে কিন্তু তোমাৰ গৰম দিনত বহুত পানী আহে। মানে বহুত লেতেৰা। পানী মানে ধৰি ল সেই পানীটো আহি যায় ন পাহাৰীয়া। পানীতো বহুত লেতেৰা লেতেৰা পানীত। ওলাই আহে আৰু বহুত। মানে জল্দি জল্দি আহে বুজিছা নে? স্পীড আহে মানে পানীত। তটো মানে তোমাৰ। বহুত সেইটোৱে মানে সেইটো টাইমত শুকাই যায় বুলি ঠাণ্ডা দিনত আচলতে বৰষুণ ন হয় যে তোমাৰ গৰম দিনত বৰষুণটো বাঢ়ি যায় যে সেইটো কাৰণে আৰু চাবাচোন গৰম পানী যিমান বাঢ়ে সিমানে ধৰি লওঁ চব ফালে পানীটো বাঢ়ি বাঢ়ি গৈয়ে থাকে ন' অ', অ', সেইটো কাৰণে মানে তোমাৰ। এনেই চব মানে ঠিকেই চলি আছ ছে বাৰু। কিন্তু সেই ঠাণ্ডা দিনত অলপ কম পাবাই, ঠাণ্ডা দিনত বৰষুণটো কম পাবা, শ্বিলঙত গৈয়ো ধুনীয়া লাগে। কিন্তু সেই ঠাণ্ডাটো অকমান পাবা আৰু তুমি। যাব পাৰিবা দিয়া অ', গৰমত তোমাৰ ঠাণ্ডা জেগাই ভাল হয়নে নহয় কোৱাচোন, ইয়াত ইমান গৰম এ এতিয়া ন' আমাৰ ইয়াত সেইটো কাৰণে তাতে তোমালোকৰ গাঁও এৰিয়া বহুত ভাল দিয়া গছ গছনি বিলাক বেছি যে ইমান এটা তোমালোকৰ অ' তোমালোকৰ ভাল মানে তোমালোকে অলপ মানে বতাহ চতাহো পোৱা ন গছ গছনি আছে তোমালোক এতিয়া তোমালোকৰ তাত অ' আমাৰ ইয়াত আকৌ বহুত গৰম। অ' অ' হেইটোৱে
কৈ মানে বাহিৰত
বাহিৰৰ বতাহতটো চাবাচোন এনেও ফেনৰ বতাহত কে বহুত বেলেগ অ' বাহিৰৰ বতাহটোয়ে তোমাক মানে বহুত বহুত মানে শান্তি লাগি যায় ন বতাহটো পালেই, কিন্তু তোমাৰ ফেনৰ বতাহটোতো তেনেকুৱা নহয় ন গৰম গৰম বতাহতটোহে আহে হে আৰু অ' প্ৰাকৃতিক ভাৱে পোৱা বস্তু বিলাক ভালেইে দিয়াচোন আৰু ন অ' মানুহে নিজে কৰি লোৱা। বস্তুবিলাকনো ক'ত ভাল
ভাল সেইটোৱেটো প্ৰকৃতিয়ে দিয়াটো সদায় ভালেই
অ ভালেই প্ৰকৃতিয়ে দিয়া বস্তু আৰু বেয়া হ'ব পাৰে নে নে গছ গছ গছনি বিলাকে আমাৰ কিমান সু সুবিধা দি আছে সুৰক্ষা কৰি আছে সেইটো আও অ সহায় কৰি আছে সেইটোতো আমি পায়ে আছো ন অ সহায় কৰিয়ে আছে প্ৰতি তোমাৰ গছ
ধৰি তোমাৰ ঘৰ দুৱাৰৰ পৰা ঘৰ দুৱাৰৰ উ বস্তু বাহ নী আস পাত বনোৱা পা ন
টোৱে অ বাৰু দিয়া ন উম ঠিকে আছে দিয়া ন অ অ হ'ব দিয়া উম